অ'
অ' কি কৰি আছা?
এই এনেই আছো ৰবা কি কৰিবা আৰু তুমি কি কৰি আছা?
মই এনে বাহিৰতে আছো ৰবা, বতৰটো চোন বেয়াকে আহিল হঠাতে দিনটোতো গৰমে ইয়াক এবাৰে তোমাৰ বিজুলী ঢেৰকণী মাৰিব আৰম্ভ কৰিছে, বৰষুণে দিয়ে নেকি।
তাকেহা তুমি যি তোমাৰ বতৰৰ মানে কি বুলি কয় বতৰৰ পৰিৱৰ্তন আৰু বতৰৰ পৰিৱৰ্তন ধৰিব নোৱাৰা হৈছে এতিয়া। বাকী খবৰ পাতি কেনেকুৱা পিছে?
খবৰ পাতি ভালে দিয়া বেয়া নহয়। মানে এতিয়া টোপনি টোপনি অলপমান ভাৱ হৈ আছে। ৰাতিটোতো হোৱা নাযায় খেলৰ কাৰণে। বাকী এনে সকলো ঠিকঠাকে চলি আছে। তোমাৰ কেনেকুৱা?
অ ঠিকে চলি আছে দিয়া। কি বুলি কয় অ খেলৰ কথা ক'লা ন? পিছে কি খেল চাই আছা। তুমি ফিফা চাই আছ নিকি ফিফা ফুটবল ৱৰ্ল্ড কাপ চলি আছে যে, সেই খেল চাই আছা নেকি? উৱা
সেইয়ে চাওঁ আৰু কিনো চাবা বেলেগ বাকী তোমাৰ ক্ৰিকেট চাম বুলি ভাবো, আৰু বাপৰে ইণ্ডিয়াৰ দলটোৱে যিহে খেলি আছে, তোমাৰ খেলি চাব ইচ্ছা নোযোৱা হৈছে খেল। ক্ৰিকেট বাকী তোমাৰ এনে আৰু ফুটবল চাইতো ভাল লাগে বাৰু। ফুটবলৰ খেল- বোৰো বহুত এইবাৰ ৱৰ্ল্ড কাপৰ খেলবোৰ বহুত টান টান হৈ আছেটো, মানে তুমি ধৰি- কবই নোৱাৰো আৰু শেষলৈকে কি হয় কি নহয়। ত এনেকুৱা ধৰণৰ, তুমিও নিশ্চয় চাই আছা চাগে। বাকী,
হয় হয় চাই আছো, তোমাৰ খেলাবিলাক মানে তোমাৰ- এ কি বুলি কয় এইটো- অ মানে আমাৰ যিবিলাক খেল আছে, ক্ৰিকেট হওক, ফুটবল হওক, বহুতেই চাই আছো বাৰু কিন্তু তোমাৰ- ফুটবলটো তোমাৰ বেছিকে চাই আছো, এ কাৰণ যিহেতু আমাৰ ৱৰ্ল্ড কাপ চলি আছে ত, বিশ্বৰ- দু ৱাৰ্ল্ড কাপ ফি ফিফা ৱাৰ্ল্ড কাপ, সেইটো চাই আছো। ক্ৰিকেটটো কি চাবা তোমাৰ আমাৰ মানে আমাৰ যিজন প্ৰিয় যিজন- খেলুৱৈ যে আছে, খেলুৱৈ দুজন যেতিয়াৰ পৰা নোহোৱা হৈছে আৰু টিমটোৰ পৰা- মানে খেলা চাই মানে ভাল নালাগে এতিয়া আৰু মানে এজন লৰা আহিছ- আৰু নতুনকে তোমাৰ মানুহে ভাল পোৱা আৰু খেলুৱৈ এজন তোমাৰ সৰু বয়স- সেয়া ল'ৰা দিয়াচোন, পন্ধৰ বছৰীয়া ল'ৰা বুলি সকলোৱে জানে, তেওঁক ত তেওঁৰ কাৰণে মানুহে চাই বাৰু, মইয়ো চাওঁ বাৰু তেৰ তেওঁৰ কাৰণে মইয়ো চাই চাওঁ বাৰু খেলাখন। সিদিনা- খেলাখনো মই মানে মানে তেওঁ ডেবি ডেবিউট কৰিছিল, তেওঁ বুলি ক'লেও মানে এতিয়া কেনে লাগে মানে যিহেতু আ আমাত কে সৰু মানে, তেওঁ বুলি কওঁ না, আপুনি বুলি কও নে, নে তোমাৰ সন্মানে কৰো নে তেওঁ না তো তোমাৰ কি বুলি কওঁ, সেইটোও এটা ডাঙৰ কথা। আৰু দেখিছ নে তুমি আমতকৈ ডাঙৰ ডাঙৰ দেখি সেই পোন্ধৰ বছৰ ল'ৰাটোকে মানে, ইমান মানে তোমাৰ সেই আৰু টেলেন্ট মানে যিটো টেলেণ্ট আছে কে বাজু তু তাৰ কি বুলি কয়, ক্ষমতা আছে, ক্ষমতা কিমান বেছি কিমান ডাঙৰ ডাঙৰ তোমাৰ দুগ্ধ বলাৰ যিবিলাক তাছতে আৰু যোনে তোমাৰ ঢেৰশ তোমাৰ এশ চল্লিশ কিলোমিটাৰ সেনেকুৱা আৰু যত বলটো দলিয়াই সেনেকুৱা, বলো তোমাৰ একো বুলি নাভাবে আৰু। আমি আৰু পোন্ধৰ বছৰত বা কি কৰি আছিলোঁ মনত পৰিলে মোৰ হাঁহিয়ে উঠি ৰ'বা।
হয় দিয়া হয়। এতিয়া তুমি যে ক'লা তেওঁক তুমি বুলিয়ে ক'বা নে আপুনি বুলিয়ে ক'বা- সেইটোৱে মানে মই সেইটোৱে কথাটো ক'ব খুজিছিলো, মানে তা এ এতিয়া তুমি ধৰা তোমাৰ কামৰ ওপৰত আজিকালি নিৰ্ভৰ কৰে সকলো কথা, এতিয়া তোমাৰ বয়সৰ ওপৰত নহয়, তোমাৰ যদি বয়স মোতকে ধৰা কম - তুমি যদি এটা ডাঙৰ কাম কৰি আছা, তথাপিও মই হয়তো তোমাক সন্মানেৰে আকোৱালি ল'ব লাগিব, সন্মান কৰিব লাগিব তোমাক এ সেইটোয়ে, মানে আজিকালি পদবী বয়স চাই নাহে, পদবী আহে তোমাৰ দক্ষতা চাই। তুমি কি জানা কি কৰিব পাৰিছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে মানে দক্ষতা থাকিবই লাগে। এই খেলা ধূলাটোত এটা দক্ষতাতে পৰে ন আজিকালি তোমাৰ দক্ষতা বুলি ক'লে অকল খেলা ধূলাই নহয় দেচোন ভিডিঅ' এডিটিং এ আইৰ কথা জনা এইবোৰো আহি যায়। কিন্তু, তোমাৰ এইবোৰৰ লগতে যিবিলাক বস্তু আহি আচতে সেইবিলাকো দৰকাৰে সমানে।
হয়, হয় একদম ঠিক কথা কৈছা আৰু কি বুলি কয় তোমাৰ অ আমাৰ যিটো খেলা-ধূলা তাৰ প্ৰতি যিটো আ ইন নিচা সেই নিচাটোও কিন্তু অহ আমাৰ কিন্তু বৰ্তমান সময়ত কিন্তু বহুত কমি গৈছে বাৰু আ, কিছুমানৰ বাৰু এতিয়া মানে নতুনকে আৰু আৰু মানে এইবিলাক খেলুৱা দেখি আৰু আহিছে আৰু কিন্তু আমাৰ খেলা-ধূলাৰ প্ৰতি যিটো নিচা থাকিব লাগে এই নিচাটো কিন্তু বৰ্তমান সময়ত কমি গৈছে। বাকী যিহেতু আমি খেলাৰ কথাই পাতি আছো ত আমি এইবিলাকৰ কথা নাপাতি এইবিলাকৰ কথা পাতি টিআইকো দিয়াচোন মানে আমাৰ নতু নতুন প্ৰজন্ম কেনেকে খেলা ধূলাত আগ বাঢ়িছে আগবঢ়া নাই সেইবিলাকতো পাতিয়ে থাকো দিয়াচোন। এইবিলাক আৰু এটা সচৰাচৰ কথা হৈ গৈছে ত' কিন্তু তাৰ ওপৰত আজি কথা নাপাতি এতিয়া আমি এটা বেলেগ বিষয়ৰ ওপৰত কথা পাতো দিয়া মানে আমি যিবিলাক খেল আছে হকী, কাবাডী
উহ
বা তোমাৰ ফুটবল হওক ক্ৰিকেট হওক এ তাৰে ওপৰতে কথা পাতো দিয়া না কি অলপ কি কোৱা তুমি?
বাকী তোমাৰ কথা কবলৈ গ'লে ত শেষ হৈ নাহে আৰু খেলৰ ওপৰত কিন্তু, তোমাৰ আমাৰ যিবিলাক খেল আছে ক্ৰিকেট ফুটবল ভলীবল সেইবিলাক খেল কিন্তু ভাৰত জনপ্ৰিয় হৈ উঠিছে আৰু দিনক দিনে মানে ভাৰতৰ যিবিলাক খেল আছে সেই খেলৰ লগতে মানে বাহিৰৰ খেলবিলাকে আঁকোৱালি লৈছে লগতে ভাৰতৰো খেলবিলাকো বাহিৰত দেশে যিবিলাক আছে সেই দেশবিলাক আকোৱালি লৈছে। ত' মই ভাবো আৰু আমাৰ খেলবিলাক যিমানে এনেকে আগবাঢ়ি যাব সিমানে ভাল দিয়াচোন। বাকী তুমি পিছে ফুটবল খেলি ভাল পোৱা নে ক্ৰিকেট খেলি ভাল পোৱা নে কিবা আৰু অন্য কিবা খেল খেলি ভাল পোৱা সে তুমি?
মই, তোমাৰ সৰু কালৰ হিচাপত ক'ব গ'লেতো তোমাৰ ফুটবল খেলিয়ে বেছি ভাল পাওঁ দিয়াচোন। কিন্তু আজিকালি তোমাৰ ক'ত খেলা যায় আৰু আজিকালি তো মোবাইলতে বেছিভাগ খেল খেলা যায় ন। ফুটবল চুটবল হওক বা তোমাৰ ক্ৰিকেট চ্ৰিকেট হওক বিভিন্ন ধৰণৰ খেল তোমাৰ হো ইয়াতে খেলা যায় আৰু বেলেগ খেলিব সময় নোপোৱা নাযায়। ত' সেনেকুৱা ধৰণৰ কথা আৰু বাকী তুমি ধৰা উহু কেনেকুৱা ধৰণৰ খেল খেলি ভাল পোৱা ফুটবল ক্ৰিকেট কেনেকুৱা ধৰণৰ।
মই তোমাৰ দু মানে ফুটবল হওঁক ক্ৰিকেট হওক কাবাডী এই যিবিলাক খেল আৰু এ তোমাৰ এ মানে শায়েকীকভাবে যত তোমাৰ বেছি বল বা বল লাগে দিয়াচোন যিহেতু বল লাগে আৰু প্ৰতিটো খেলতে কিন্তু মই ইমানো বল নাই দিয়াচোন কিন্তু মানে যিটো আৰু লাহে লাগ আৰু সেইখিনি আছে আৰু ত সেইকাৰণে এইবিলাক খেল কাবাডী হকী অ হকী নহয় আৰু ক্ৰিকেট ফুটবল এইবিলাক খেলি ভাল পাওঁ আৰু কেৰম হওক বা তোমাৰ এই যিটো আমাৰ এখন খেল আছে আৰু যিটো আজি মোবাইলটো খেলিব পাৰি সেইটো আগতে তোমাৰ কিনিব লাগিছিল আৰু মানে এটা বহিৰ দৰে আৰু। বহীৰ যিটো পৃষ্ঠা এটা পৃষ্ঠাৰ দৰে এনেকুৱা লুডু খেল লুডু খেলটো খেলি কিন্তু এটা বহুত। বুত মাইণ্ডটো মানে ভাল লাগে আৰু যেতিয়া তুমি লগৰ লগত লুডু খেলিবা অ লুডুৰ যেতিয়া তুমি
এটাৰ গুটি আন মানে এটাই তোমাৰ ধৰি লোৱা যিটো আমাৰ ত থাকে ন চাইট এতিয়া থাকে বা চৈত থাকে আজিকালি মানে মোবাইলত খেলি বহুতে মোবাইলতে খেলে দিয়াচোন আজিকালি তো সেনুকা আৰু। সেইবিলাক লুডু খেলি ভাল লাগে যেতিয়া তোমাৰ লগৰ এটাই তোমাৰ যিটো অ তাতে তুমি ধৰি লোৱা নীলা খন লৈছা ত তোমাৰ নীলা গুটি তো কাটিলে তোমাৰ তাতে তেতিয়া তো তোমাৰ খং উঠিব বা তে তেতিয়া সি তোমাৰ অ তোমাৰ ধৰি লোৱাক সি মজা উৰাব বা সি জিকিলে সি তোমাৰ বহুত ফূৰ্তি কৰিব। সেনেকুৱা আৰু ত সেনেকুৱা ধৰণৰ মানে এইবিলাক আৰু ফূৰ্তি দিয়ে সেনেকুৱা খেলো খেলি ভাল লাগে দিয়াচোন। কেৰাম খেল মানে কেৰাম খেলটো জানাই তোমাৰ কেৰাম খেলখন কিমান মানে এটা বিশেষ খেল হয় যত তোমাৰ যিবিলাক আমাৰ কোন চাব লাগে বা তোমাৰ এম কৰিব লাগে, ফ'কাচ কৰিব লাগে। তেতিয়াহে মানে আৰু লগতে তোমাৰ আহ যিবিলাক তোমাৰ ধৰিলোৱা আৰু কি বুলি কয় সেইটো অহ আমাৰ যিটো অ কেনেকে মাৰিলে কেনেকে গোল‌ অ টাৰ গুটি যাব আৰু সেনেকে চাব লাগে আৰু। তো সেইবিলাক বস্তু লগতে তোমাৰ অন্যান্য যিবিলাক খেল আছে। কাবাডী হওঁক বা তোমাৰ যেনেকে কাবাডীত সকলোৱে মানে একেলগে লগ এটা মানুহকে হেচি হেঁচি ধৰে সেনেকুৱা খেল হওক বা ক্ৰিকেটত জানা তুমি কেনেকে খেলবিলাক খেলে। আৰু তোমাৰ? ফুটবলটো জানাই ফুটবলটো তোমাৰ এটা বল বলটোত আৰু ঘূৰি থাকিলে হ'ল ঘূৰি থাকা মানে বহুত টক টেকনিক আছে দিয়াচোন ফুটবলতো বহুত টেকনিক আছে, গ'ল-গ'ল হওক বা অফচাইডে হওক যিকোনো বহুত নিয়ম আছে দিয়া। সেইবিলাক নিয়ম বাৰু জানো কিন্তু ইমানো নাজ-নাজানো দিয়াচোন মানে। যিবিলাক ভিতৰৱা নিয়ম আৰু সেই ভিতৰুৱা নিয়মবিলাক নাজানো। বাকী তুমি এতিয়া কিবা খেল খেলা নে না এতিয়া খেল নেখেলা পিছে।
মই এতিয়া মোবাইলতে খেল খেলো দিয়া যি খেলো আৰু। বাকী তোমাৰ বেলেগ আৰু ক'ত খেলাৰ সময় আছে আৰু এতিয়া বাহিৰত ওলাই গৈ বাকি তুমি খেলৰ পৰা আৰু লগ বন্ধুৰ কথা পৰা মোৰ মনত পৰে এটা চাগে মোৰ প্ৰিয় খেল আৰু এটা আছে যিটো তুমি হয়তো খেলিছিলা, আগতে তুমিও খেলিছিলা। এই চুৰ পুলিচ মনত আছে নে ধৰা আমি যেতিয়া বিদ্য়ালয়ত আছিলো বিদ্যলয়ত থকা সময়ত চুৰ পুলিচ যে খেলিছিলো সকলোৱে মিলি। তো সেইবোৰ কিন্তু বৰ ভাল লাগিছিল খেলি মানে সেইবোৰ, সেইবোৰ চোৰ পুলিচ খেলা বা এই বিভিন্ন ধৰণৰ কিবা অ কটা কটি খেলা আছিল নহয় এটা পৃষ্ঠাত গোল গোল বনাই তাতে কিবা নাম লিখিব নামৰ প্ৰথম লেটাৰটো লিখিব লাগে তোমাৰ সেনেকুৱা ধৰণৰ খেলবোৰ আছিল যে ত' 'সেইবোৰ খেলা কিন্তু মজাতো বহুত বেছি আছিল। এতিয়া তোমাৰ যিটো মজা ক্ৰিকেট চিকেট চাই কিনে বা খেলি কিনে লাগে সেই তাতকে বহুত বেছি মজা সেই হয়তো এটা কোঠালিৰ ভিতৰত বা লগৰ সমনীয়াৰ মাজত যিটো আছিল ন সেনেকুৱা মজা কিন্তু বাকী বেলেগ খেলে হিচাপ মোৰ হিচাপত দিব নোৱাৰে আমাক।
হয় হয় একদম মানে চুৰ পুলিচত যদি ধৰি লোৱা পুলিচ এজনে যদি মানে চুৰ জ বিচাৰিব লাগে আৰু বাকী বিলাকৰ এক্টিং চাবাচোন তুমি, কেনেকুৱা এক্টিং তোমাৰ অ' মানে মই চুৰ মই হা হাকিম বা মই তোমাৰ এই ৰজা, কেনেকৈ এক্টিং কৰিবা মই চু চুৰ নহয়, মই চুৰ নহয়, সেনেকুৱা আৰু। সেনেকুৱা ধৰণৰ খেলবোৰ চাই কিনে বহু মানে খেলি কিনে বহু বহুত ভাল লাগিছিল লগতে তোমাৰ আৰু এবিধ খেল আছিল আৰু মোৰ মনত আছে আৰু এই যিটো এ বি চি ডি বুলি কৈছিলো আমি। এ ধৰি লোৱা সেনেকুৱা আৰু মানে চাৰিজন মানুহ তো চাৰিটা, চাৰিটা তুমি কি হয়, চাৰিটা চাৰিটা কাগজ লোৱা হয় আৰু প্ৰত্যেকজনৰ এই চাৰিটা কৰিলোঁ বি চাৰিটা, চি চাৰিটা বা দি চাৰিটা এনেকে কৰিলোঁ। ত 'প্ৰত্যেকৰ সেনেকুৱা বিলোৱা হয়। আৰু প্ৰত্যেকে এখন এখন চাৰিখন চাৰিখন উঠাই তো যাৰ তাতে যি পৰে। তো সকলোৱে এনেকে ঘুৰাই থাকিব লাগে। এখন‌পৰা এখনে এখন পাছ কৰিলে সেখন পাছ আনখনে বেলেগ এখন পাছ কৰিলে এজন মানুহ ত সেনেকুৱাকে যেতিয়া সেইখন খেলা খেলা হয় মানে যোনে প্ৰথমে মিলাব পাৰে আৰু অ চাৰিখন অ ধৰি লোৱা এটা এজন মানুহে চাৰিখন মিলালে এ। তো সেনেক সি জি শিককি যাব সেনেকুৱা খেলবোৰ খেলিছিলো। মানে সেইবিলাক যিবিলাক সৰু সুৰা খেল সেইবিলাক খেলেও মানে বহুত আনন্দিত কৰিছিল। আক বাকী হ'ব দিয়া নহলে আজি থৈছো আজিলৈ
অ দিয়া, হ'ব দিয়া।